হেল্ল?
হেল্ল?
হেল্ল?
হেল্ল, হেল্ল?
অ' ইটো আহিল ন?
হা, হা? হেল্ল?
হেল্ল'?
কোৱাঁ।
মাততো ভালকে আহিছে নে?
অ' আহিছে আহিছে।
অ' কি কৰি আছে?
শুই আছোঁ আৰু ফেনৰ তলত গৰম ইমান।
তুমি।
অ' মই এনে বহি আছে।
অ' পিছে খবৰ ভালে?
অ ভালেই।
অঁ অঁ।
হেল্ল'?
অ। কি এতিয়া শুই উঠিছা নেকি? এতিয়া শুই উঠিছা নেকি?
নাই নাই নাই, এই জিম গৈছিলোঁ যে জিমৰ পৰা আহি অলপ বহি আছো মানে শুই আছো আৰু।
অ জিমৰ পৰা আহিছে।
উম।
মৰ্নিং কৰা নেকি জিম?
অ, তুমিও যোৱা নেকি জিম?
মই আগত গৈছিলোঁ, মইতো ইভিনিং গৈছিলোঁ এনেকুৱা লাইক চাৰিটাৰ পৰা ছটা বা পাঁচটা পৰা সাতটা তেনেকা।
উম উম। এৰি দিলা ন?
অ আগতেই মানে টুৱেল্ভৰ ষ্টাৰ্টিঙত কৰিছিলোঁ চ টুৱেল্ভৰ ষ্টাডিছৰ কাৰণে মানে এৰি দিবলগীয়া হ'ল।
উম উম।
এতিয়া তুমিটো তুমি তুমিটো ৰেগুলাৰ চাগে?
অ গৈছিলো যোৱাই নাই আছিলো মানে বছৰ হোৱা নাই মানে এই যোৱা নাই আছিলো বহু দিনে, কেইদিনমান ক্ষতি হৈ গ'ল। উম, দুসপ্তাহ, তিনি সপ্তাহমান হৈ গ'ল মানে যোৱাই নাছিলোঁ।
উম।
আকৌ এতিয়া গৈছোহে, এ এনেই যোৱা নাছিলোঁ। অ কাম নাছিলে বাৰু সেইকাৰণে নাই যোৱা।
অ কেইমাহ মান হ'ল কৰা?
সাত মাহমান হ'ল বাৰু।
আচ্ছা আচ্ছা সাত মাহ। ভালেই ভালেই, প্ৰটিন - চটিনো লোৱা নে?
লৈছো লৈছো, ক্ৰেটিন লৈছোঁ উম।
উম, মই ক্ৰেটিনটো ট্ৰাই কৰিছিলো বাৰু।
অ।
প্ৰটিনটো লোৱা নাছিলো বাৰু মই তিনি, চাৰি মাহমান কৰিলো চাগে তাৰপিছত টোৱেলভৰ কাৰণে এই এতিয়া এইটো খটম হোৱাৰ পিছত এতিয়া এন চি চি ক্লাছ জইন কৰিছোঁ।
হুম উম।
টাইমে নাথাকে।
ঠিকে আছে, এনে ক'তো ফুৰিব যোৱা নাই গৰম বন্ধত?
গৰম বন্ধতে অৰুণাচল হৈ আহিছিলো, অল মে মে মে মে'ত হৈ আহিছিলো অৰুণাচল, অৰুণাচল হৈ আহিছিলো মে'ত। আমাৰতো কেতিয়া পৰাই বন্ধ আছে ন মই এইবাৰ টুৱেলভ দিছিলো।
অ।
আমাৰ তেনেকেতো বন্ধাইটো আছে এই ফেব্ৰুৱাৰী, মাৰ্চত এক্সাম খতম হৈছে এপ্ৰিল, মে জুন তিনিমাহ হ'ল বন্ধে আছে। এ জুলাই
মোৰতো বন্ধই হৈ আছে, মই এইবাৰ বি এ ফাৰ্ষ্ট ছেম।
অ ময়ো বি এ ফাৰ্ষ্ট ছেম, কিহত লৈছা মেজৰ?
মই মানে এডমিশ্যন কৰা নাই।
অ কৰা নাই। কি ড্ৰপ লবা নেকি একবছৰ, ড্ৰপ- ড্ৰপ লবা নি?
কি কৈছা?
ড্ৰপ লবা নিকি বুলি সুধিছো, এক বছৰ।
অঁ অঁ'।
অ, মইতো ল'লো বাৰু।
মই ভাবিছোঁ মানে, নকৰোঁ আৰু নেকি এডমি্শনটো।
কিবা লাইন ধৰি পঢ়িবা নে, এ কিবা বেলেগ কিবা ভাবি থৈছা?
নপঢ়োৱে মানে আৰু, মানে তোমাৰতো মই এতিয়া চাকৰি কাৰণে এপ্লাই কৰিম আৰু।
আৎচ্ছা, ক' কি এনেকুৱা থাৰ্ড গ্ৰেড, ফৰ্ গ্ৰেড, নে ক অগ্নিবীৰ নে কি এইবিলাক আৰ্মি।
অ অগ্নিবীৰ, আৰ্মিৰ, এছ এছ চি এইবিলাকত কৰিম আৰু।
এইটো ভালেই বাৰু।
উম'
এনেই পিছে ঘৰত কোন কোন আছে?
ঘৰত আছে মাহেঁত বা।
উম' উম'
তুমি এক্সামটো টুৱেলভ এবাৰ দিছিলা ন' টু থাউজেণ্ড টুৱেণ্টি ছিক্সতে।
হাঁ হাঁ।
টু থাওজেণ্ড টুৱেটি ছিক্সতে দিছা তুমিও টুৱেলভৰ এক্সাম? চেবা নে চি বি এছ ই?
চেবা, চেবা।
আৎচ্ছা আৎচ্ছা।
তুমি ক' কিহত দিছা?
মইতো চি বি এছ ই তে দিছিলোঁ।
অঁ অঁ। ঠিকে আছে।
উম' আৰু, তুমি কৰ'বাত যোৱা নাই নিকি ফুৰিব?
ফুৰিবতো যাম বুলি ভাবিছোঁ বাৰু এতিয়া।
কোনপিনে?
তোমাৰ মই এইবাৰ হেৰি, টাৱাং যাম বুলি ভাবিছোঁ আমি।
উম অঁ, তাৱাং।
উম' যাবা নেকি তোমালোকে?
উম' মই এই জাষ্ট অৰুণাচল হৈ আহিছোৱে। তুমি-
মানে গ'লে মেনে কনটেক্ট কৰিব পাৰিম আৰু।
গ'লেতো আৰু- লগৰ বিলাকো আছে সিহঁতক সুধিব লাগিব। অকলেতো গৈ ভাল নালাগে।
অঁ'
তুমিও তোমাৰ লগৰ বিলাক লৈ যাম।
উম' লৈ লম লৈ লম বাৰু।
এনেই কিমান কিমান খৰচা হয়, পাঁচ ছয় হেজাৰ হয় নেকি এজনৰ?
অঁ' হয় হয়, পাঁচ পাঁচ, ছয় হেজাৰে হ'বই বাৰু।
অঁ' মোৰ লগৰ গৈ আহিছিলে। অঁ, তাৱাং নহয়, তুমজাং গৈ আহিছিলে।
অ তুমজাং, টাৱাং যাম বাৰু আমি। মানে তোমাৰ কি? মানে যাম আৰু কেইদিনমান থাকি আহিম পাঁচ ছয়দিনমান। নাই তত ঘূৰি আহিম আৰু চবতে আৰু।
ঘূৰি ফুৰি আহিব পাৰি আৰু থাক থাকি মেলি ভালকে পাঁচ ছয় দিন আৰামছে ফুৰি মেলি আহিব পাৰি
অ, এ এদিন যোৱাকে যাব নালাগে।
এদিন যোৱাকে আৰু হৰবৰীত আৰু ফুৰাও ন'হব খোৱাও ন'হব চোৱও নহব যাওঁতেই লাগিব চাগে
উম উম উম
ঘূৰোতেই আধা দিন একদিন দেখোন খটমে হৈ গ'ল
উম
ত বাছত ট্ৰেভেল কৰাৰ পিছত ইমান দেৰি পিছত একদম মানে ডাইৰেক্টটো গৈ ফুৰিব ষ্টাৰ্ট দিব নোৱাৰ বহিব লাগিব ৰেষ্ট লাগিব লাগিব
উম উম কন্টেক্ কৰিম গলে মানে তোমালোককো
অ কন্টেক কৰি চাবা মই এবাৰ সুধি চাম লগৰ বিলাকক কি কয় ঘৰৰ পৰা পেৰেণ্টচ এলাও কৰে নকৰে এইবিলাকো সুধিব লাগিব ন
উম উম
এ যাম বুলি ক'লে তোৰ নহলে হয়
উম সুধি ল'বা আৰু তুমি
উম চাম আৰু এবাৰ পাৰ্মিশন লৈ লওঁ আৰু কোৱা জিমত তেনেই তুমি কি মানে কোনটো হিচাপে ট্ৰেইনিং কৰা মানে সদায় মানে ছয় দিনে যোৱা ন নে ছয় দিন যোৱা নে পাঁচ জিমত হেল্ল' হেল্ল' হেল্ল'